গোটেইতো নোৱাৰোখ পাৰ হেল্ল'
শুনিছানে
অ অ
অ ভালে আছা?
অ আছো, তুমি ভালে আছা?
হয় মোক আজি ভাবিছিল অনলাইন শিক্ষা বিষয়ত অলপ মান কথা পাতোঁ।
উম, উম।
যিহেতু বৰ্তমান সময়ত অনলাইন শিক্ষা। শিক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। আমি বিভিন্ন ধৰণৰ শিক্ষা অনলাইন শিক্ষাৰ জৰিয়তেই লব পাৰো।
অ অ।
বিশেষকৈ ইন্টাৰনেট আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে অনলাইন শিক্ষাৰ জনপ্ৰিয়তা বহুগুণেই বেছি পাইছে। আৰু যেতিয়াৰ পৰা কভিড নাইনটিন হৈছে। তেতিয়াৰ পৰা বেছিকৈ বৃদ্ধি পাইছে। যেনেকৈ অ সেই সময়টো অ ছাত্ৰ ছাত্ৰী মানে শিক্ষাৰ্থীসকলে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিছিল।। উ হৈছিল তেতিয়া আমাৰ মানে অ ছাত্ৰ ছাত্ৰী বিলাকে ঘৰত বহিয়ে অনলাইন শিক্ষা লৈছিল।
অ লৈছিল হয়।
অ মানে আগতে শিক।। বিদ্যালয় বা বিশ্ববিদ্যালয় এইবোৰ এইবোৰৰ মাজতে সীমাবদ্ধ হৈ আছিল। কিন্তু আজিকালি উম এইবোৰৰ উম এইবোৰৰ বাহিও আমি অনলাইন শিক্ষাৰ জৰি়য়তে, ঘৰত বহিও শিক্ষা লব পাৰোঁ।
হয় হয়। হয় হয়।
অহ বাৰু অনলাইন শিক্ষা বুলিলে তুমি কি বুজা?
মই অনলাইন শিক্ষা বুলিলে মানে।।
অ মইয়ে কওঁ দিয়া। অনলাইন শিক্ষা হৈছে ইন্টাৰনেটৰ সহায়ত ডিজিটেল মাধ্যমত জৰিয়তে গ্ৰহণ কৰিব পাৰা শিক্ষা ব্যৱস্থা। ইয়াত শিক্ষাৰ্থী আৰু শিক্ষ বা শিক্ষাৰ্থীসকলে একে স্থানত বহি কানে শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমি কোনো বেলেগ স্থানত।। যাব নালাগে বা অ অ যান বাহনৰ আমাক দৰকাৰ নাই। আমি যিকোনো স্থানৰ পৰাই শিক্ষা গ্ৰহণ কৰিব পাৰো।
অ হয় অনলাইন শিক্ষাৰ বিষয়ে আমি হেনেকেই শিক্ষা পাব পাৰো।
হয় ঠিকেই কৈছা। বাৰু ইয়াৰ কেইটামান উপকৰণ।। হয়। যেনে সাধাৰণতে স্মাৰ্ট, ফোন কম্পিউটাৰ, টেবলেট বা ইন্টাৰনেট সংযোগ ব্যৱস্থা আৰু কিছুমান বিশেষ শিক্ষাৰ এপ্লিকেচন বা প্লেটফৰ্ম। যাৰ জৰিয়তে আমি।। অ সহজে উম।। অহ এ কি বুলি কয়, উপকৰণবোৰ এইবোৰ আমাৰ কৰিব পাৰা সহজ উপকৰণ অহ শিক্ষা অনলাইন শিক্ষাৰ বাবে। বাৰু অনলাইন শিক্ষাৰ আৰম্ভণিত কেনেকৈ হৈছিল জানা নেকি? মই জানো ময়ে কওঁ দিয়া। যদি অনলাইন শিক্ষা বহু বছৰ আগতে আৰম্ভ হৈছিল। তথাপি কভিড নাইনটিন মহামাৰীৰ সময়ত ইয়াৰ অ ব্যৱহাৰ বহুতেই বৃদ্ধি পায়। মই ক'লোয়ে যেনেকৈ ল'ৰা ছোৱালী বোৰে বাহিৰত যাব নোৱাৰা হৈছিল। বাহিৰত যাব নোৱাৰ হৈছিল কভিড নাইনটিনৰ লকডাউনৰ ফলত। তেতিয়া।। তেতিয়া অনলাইন শিক্ষাৰ বেছিকৈ বৃদ্ধি পাইছিল।
অঁ।
আৰু অনলাইন শিক্ষাৰ প্ৰধান সুবিধাসমূহ কি কি?
অনলাইন শিক্ষাৰ প্ৰধান সুবিধাসমূহ হৈছে, আমি আহ আমি।। কেিন আমি ফোনৰ সহায়ত প পাব পাৰোঁ। আহ।। যোগাযোগৰ সহায়ত পাব পাৰোঁ।।
হয় ঠিকেই কৈছা, যে যিকোনো স্থানৰ পৰা আমি এই শিক্ষা লাভ কৰিব পাৰো। যাৰ ফলত আমাৰ যথেষ্ট সময় বাচি যায়। আৰু ভিডিঅ' যিবোৰ দূৰৱৰ্তী।। ছাত্ৰ ছাত্ৰী থাকে তেওঁ বোলে যান বাহন পৰিবহন যাত্ৰা নোহোৱাকৈ উম কাম কৰিব।। পাৰে মানে আহা যোৱা কৰিব পাৰে মানে আহা যোৱা নকৰাকৈয় অনলাইন শিক্ষা লব পাৰে। ফলত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি অধ্যয়নো কৰিব পাৰে। যেনেকৈ আজিকালি বিভিন্ন এপ্লিকেশন বা প্লেটফৰ্মৰ জৰিয়তে আমি যিকোনো নিজৰ ভাল পোৱা শিক্ষকজনৰ পৰা আমি।। শিক্ষাৰ একৰকম এইবোৰ উম ৰেকৰ্ডিং হৈ থাকে। ফলত আমি এইবোৰ পুৰা ভালকৈ চাব পাৰোঁ। কিন্তু অফলাইন শিক্ষাৰ জৰি‌য়ত এইটো নহয়। আমি সেইটোৰ পৰা মাত্ৰ একবাৰতে বুজি লব লাগিব একবাৰতে।।
হয়।
বাৰু অনলান শিক্ষাই জ্ঞান আহৰণৰ ক্ষেত্ৰত কিবা সহায় কৰে নে?
কি ক'লা?
অনলাইন শিক্ষাই জ্ঞান আহৰণৰ ক্ষেত্ৰত কিবা সহায় কৰে নে? তোমাৰ মতে
হয়, কৰে।
হয় যেনেকৈ শিক্ষাৰ্থীসকল বিশ্বৰ বিভিন্ন বিশেষজ্ঞ শিক্ষক আৰু প্ৰতিষ্ঠানৰ পাঠ লাভাৰ সুযোগ দিয়ে। মই যেনেকে কৰোৱে নিজৰ ইচ্ছাামতে আমি যিকোনো শিক্ষকৰ পৰা পাঠদান লব পাৰোঁ। তেওঁলোকে।। ভিডিঅ ইবুক যেনে। ষ্টেচন আদিৰ বিভিন্ন অনলাইন সম্পদ ব্যৱহাৰ কৰি অধিক জ্ঞান আহৰণ কৰিব পাৰে মই ক'লোৱে চোন যেনেকৈ তোমাক বিভিন্ন শিক্ষকৰ লাভ কৰিব পাৰ, লগতে ৰেকৰ্ডিঙৰ সুবিধাও আছে, সেয়েহে অনলাইন শিক্ষা বহুতেই গুৰুত্বপূৰ্ণ হৈ পৰিছে অনলাইন শিক্ষাৰ আহৰণৰ ফলত, আহৰণৰ ফলত
হয়।
বোলো অনলাইন শিক্ষাত শিক্ষাৰ্থীয়ে নিজৰ গতি অনুসৰি শিকিব পাৰে নেকি?
নিশ্চয় কৰে। ৰেকৰ্ড ক ৰেকৰ্ড কৰা ক্লাছসমূহ বাৰে বাৰে চাই বিষয়বস্তুসমূহ সাজে বুজি, বুজি ল'ব পাৰে এইটো অনলাইন শিক্ষাত সদায় সম্ভৱ হয়, সম্ভৱ নহয়।
হয়, ঠিকেই কৈছা। বাৰু অনলাইন শিক্ষাই, হয় কোৱা।
অনলাইন শিক্ষাই শিক্ষাৰ্থীৰ আন আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰে। বুলি ভাবানে?
হয় কৰে, অনলাইন শিক্ ক্ষাই শিক্ষাৰ্থীৰ আত্মনিৰ্ভ বৃদ্ধি কৰে আ, শিক্ষাৰ্থীয়ে নিজে সময় পৰিচালনা কৰিব শিকে আৰু নিজৰ দায়িত্ব নিজে ল'বলৈ অভ্যন্তৰ হয় আহম, যেনেকৈ মই কলোৱে উম, যিকোনো শিক্ষক বাছি ল'ব পাৰে আৰু লগতে তেওঁলোকে উম, নিজে নিজৰ সময়খিনি পৰিচ না কৰিব লগা যায় পৰিচালনা কৰিব লগা হয় যেনেকে মই ইটো সময়ত ইটো কৰিব লাগিব বা সেইটো সময়ত সিটো কৰিব লাগিব সেয়েহে তেওঁলোকে নিজৰ দায়িত্ব ল'বলৈ অভ্যস্ত হৈ যায়। কিন্তু অনলাইন শিক্ষা, কিছুমান অ', অসুবিধাও আছে নহয় নে?
হয় আছে সকলো শিক্ষাৰ্থীৰ ওচৰত কিছুমান বা ডিজিটেল আ, সমূহ উপলব্ধ নাথাকে এইটো কাৰণে ডাঙৰ সমখ্যা।
হয় ঠিকেই কৈছা, অ', বিশেষকৈ গ্ৰাম্য অঞ্চলত নেটৱৰ্ক সমস্যাৰ অসুবিধা হয়, নহয়নে?
হয়, হয়, ঠিকে কৈছা। কেতিয়াবা দুৰ্বল ইণ্টাৰনেটৰ সুযোগৰ বাবে ক্লাছ সঠিকভাৱে কৰিব নোৱাৰি।
হয় একেবাৰে কি কৈছা?
অনলাইন শিক্ষাত-শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যোগাযোগ কেনেকুৱা হয়?
যোগাযোগ হয় যদিও মুখামুখি শ্ৰেণীকোঠাৰ দৰে আ, আন্তকীয়তা সদায় নাথাকে আ, যেনেকৈ আমি উম, অফলাইন শিক্ষাত সন্মুখা সন্মুখিকৈ কথা পাতিব পাৰোঁ বা বুজিব পাৰোঁ কিন্তু অফ অনলাইন শিক্ষাত শিকো নোৱাৰোঁ আহ, আৰু ফলত কিছুমান শিক্ষাৰ্থীয়ে বিষয় বস্তু বুজিবলৈ অসুবিধা অনুভৱ কৰে আৰু যেতিয়া আমি সন্মুখা সন্মখীকৈ একেলগে অম, পঢ়িব নোৱাৰোঁ বা বুজিব নোৱাৰোঁ তেতিয়া কিছুমান শিক্ষাৰ্থীয়ে অলপমান অসুবিধাও অনুভৱ কৰে যিহেতু অফলাইন শিক্ষাত সেইটো সুবিধা আছে যে আমি সন্মুখ সন্মুখী একেলগে পঢ়িব পাৰোঁ।
হয়, ঠিকে কৈছা।
বাৰু, এই ব্যৱস্থাত মনোযোগ ধৰি, ৰখাটো কঠিন নহয় নে?
হয়, হয়। মোবাইল ফোন সামাজিক মাধ্যম, গেম আদিৰ বিভিন্ন ধৰণৰ, যোগাযোগ, মনোযোগ, বিচ, বিচলিত হ'ব পাৰে।
হয়, ঠিকেই কৈ, ঠিকেই কৈছা।
অনলাইন শিক্ষাই, স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ পেলায়নে?
নিশ্চয় পেলাই, অতিয়োঠিক সময়, মবাইল বা কম্পিউটাৰৰ পৰ্দা চাই থাকিলে, চকুৰ আহ, উম, দৃষ্টিশক্তি কমি যায়, মূৰৰ বিষ হয়, ফলত, বিভিন্ন ধৰণৰ শাৰীৰিক বেমাৰে দেখা যায়। আহ, সকলো বস্তু সীমিতভাৱে ভাল, বব্যৱহাৰ কৰাটো উচিত যদি আমি এনে টাইম অনলাইনতে লাগি থাকো কবা, মোবাইল বা কম্পিউটাৰত লগি থাকো, তেতিয়া আমাৰ দৃষ্টিশক্তি কমি যাব, মূৰ বিষ হব, বিভিন্ন ধৰণৰ, শাৰীৰিক ৰোগে আমাক দেখা দিব।
হয়, ঠিকে কৈছা। সেই বাবে, নিয়মীয়া উম, বি, উম, বিৱৰ্তন লোৱাটো প্ৰয়োজন।
হয়। অনলাইন শিক্ষাত, মূল্যায়ন বা পৰীক্ষা, কেনেকৈ অনুষ্ঠিত হয়, তুমি জানা নেকি?
বহু প্ৰতিষ্ঠানে- বহু প্ৰতিষ্ঠানে অনলাইন পৰীক্ষা কুইজ এছাইনমেণ্ট আৰু আৰু প্ৰকল্প জড়িত শিক্ষাৰ মূল্য কৰে।
হয় ঠিকেই কৈছা মই জানো অহ ', কেইটামান অহ ', প্ৰতিষ্ঠানে কিছুমান প্ৰতিষ্ঠানে এইবোৰ কৰে বিশেষকৈ।
হয়। শিক্ষকসকলৰ ভূমিকা এই ক্ষেত্ৰত কেনেকুৱা।
শিক্ষকসকলে কেবাৰ পাঠদানি নকৰে শিক্ষাৰ্থক প্ৰুক্ত প্ৰযুক্তি ব্ৱহাৰত সহায় কৰে অহ ', সন্দেহ দূৰ কৰে আৰু শিক্ষণ প্ৰক্ৰিয়াত আকৰ্ষণীয় কৰি তোলে তেনেকুৱা মই কৰোৱে নিজৰ আহ পচন্দ অনুযায়ী শিক্ষা লব পাৰে। আৰু শিক্ষকসকলে উম', আমাৰ সদায় উম ', এনেকে পথ প্ৰদৰ্শক কৰে যে আমি এনেকে কৰিলে উচিত হব তেনেকৈ কৰিলে উচিত হব আহম', শিক্ষকসকলে যথেষ্ট আকৰ্ষণীয় ভূমিকা গ্ৰহণ কৰে।
হয় - হয় ঠিকে কৈছা। ভৱিষ্যত অনলাইন শিক্ষাৰ ভূমিকা কেনেকুৱা হব। হ'ব ভাবা।
মোৰ মতে ভৱিষ্যত অন্য শিক্ষা আৰু অফলাইন শিক্ষাৰ সম্বন্ধে। উন্নত শিক্ষা ব্যয়ৱস্থা গঢ়ি তুলিব আঁহ ', ইয়াক ব্ৰেডজ অহ ', ব্ৰেডেদ অহ ', শিক্ষা বুলিও কোৱা হয় আহ', মোৰ মতে অহ ', অকল অনলাইন শিক্ষাই নয় নহয়। শিক্ষাই উন্নত স্থান লাভ কৰিব ভৱিষ্যয়তত কাৰণ আমাৰ উম ', সময়ৰ সৈতে পৰিৱৰ্তন হৈ থাকে আৰু নতুন- নতুন প্ৰযুক্তিৰ আহ', আৱিস্কাৰ হৈ থাকে সেয়েহে অনন্ন অশ্ন দু তাতে দু ব্যৱস্থাতে নতুন প্ৰযুক্তি দেখা দিবে মোৰ মতেদি।
হয় ঠিকে কৈছা।
বাৰু দিয়া আজিলৈ ইমানতেনে তোমাৰ লগত কথা পাতি ভাল লাগিল আকৌ এবাৰ লগ পাম আ -আন এটা বিষয়ত।
হয়- হয়
দেয়া আজিলৈ বিদায়।
ঠিক আছে